হেল্ল'। অ'। কি কৰি আছা? আছে নেকি হয় নেকি? এনে খবৰ-পাতি ভালনে?
ভালে আছো।
অ' অ'। ভালে আছে যে অ' কি বুলি আজি আজি অলপ, অ' ঘৰৰ বিষয়ে কথা পাতো।
অ' ঠিক অ' ঠিক আছে।
হয় নেকি? তুমি এনে ঘৰত অ', ঘৰৰ কামবোৰ কৰা নে?
হয়, কৰো। আপুনি কৰে নে?
অ', মই এই কৰো ঘৰৰ কামবোৰ কৰো। অ', তুমি ঘৰৰ কামবোৰ কৰি ভাল পোৱানে?
অ', মন থাকিলে ভাল লাগে। গে আৰু। হয়, আপোনাক ভাত-আঞ্জা বনাব জানে নে?
এ, তেনেকুৱাতো জানো অলপ-চলপ। অ', ভাত-আঞ্জা বনাবতো নৰ মিল জানো এনেই তুমি ঘৰৰ কামবোৰ কৰি ভাল পোৱা নে?
অ', ভাল পাওঁ আৰু।
হয় নেকি? অ'। আ-এ অ'। ভালে বাৰু তুমি ভাত-আন্দা ৰান্ধিব জানানে?
জানো অলপ-চলপ, আৰু ইমান বেছিকেও নোৱাৰো, মানে নিজৰ খাবৰ কাৰণে জানো আৰু।
হয় নেকি। অ অ ঠিকেই আছে অ মইে জানো। অলপ-চলপ তেনেকুৱা ভালকে নাজানো আৰু,
আহ ঠিকে আছে অ আৰু আপোনাক কি- কি বনাই পেলাই ভাল লাগে,
অ ৰান্ধা- বেলাত মোক, তটো এনে এ', মাংস বনাইকে বেছিকে ভাল লাগে তোমাক?
অ হয় নেকি উম মাংস বনাই খাবৰ কাৰণেও ভাল লাগে হয় নে?
হয়-হয় তুমি ঠিকে ক'লা,
অ অ ভালতো লাগিলে, চীকেন বনাব কাৰণেও ইমান টানেই, আৰু খাবৰ কাৰণে সহজ বনাবৰ কাৰণে টান।
অ অ হয় নেকি এ এনে ঘৰত থাকোতে কি বনোৱা তেনেহলে?
অ আৰু মনৰ ইচ্ছা আৰু কিবা আলচি লাগিলে মানে কিবা হাল্কা-ফুল্কা বনাই লও আৰু যেতিয়া মন লাগে আৰু বনাও ভালকে ৰান্ধা-মেলা কৰো হয়।
চব কাম কৰা নে তুমি ঘৰৰ?
কৰোঁ,
হয় ', নেকি। অঁ তুমি মই ঘৰৰ এনে চব কাম কৰোৱে আৰু তেনে তাৰ পিছে তোমাৰ ঝাৰু চাৰু মাৰিবও মাৰো আৰু এনে ভাত চাত ৰান্ধো। এনেই তুমি ঘৰত বস্তু কি ৰান্ধিকে বেছি ভাল পোৱা?
মই ঘৰত মিঠা বস্তু চেৱাই ৰান্ধিকে ভাল পাওঁ।
হয় নেকি। তুমি কেনেকে বনাবা?
হয় মই মানে আগত হেৰি মানে গাখীৰটো বেছি কৰি গৰম কৰি লও ভালকে। আৰু তাৰ পাছত মানে কিছুমান থাকে ন মানে হেৰি ফ্ৰাই চেৱাই থাকে কিছুমান নৰ্মেলি থাকে মানে বেছিভাগ প্ৰাইজ চেৱাই লওঁ অঁ অঁ।
টো নাভা যাতো আহে
অঁ অঁ তাৰ পাছত কি কয় মানে। মই বেছিভাগতো ভাজাই লওঁ। ভাজা লৈকে মানে তাক আৰু এবাৰ মানে। ঘিত ভাজি পেলাই। গৰম গাখীৰতটো দি পেলাই তাক। ভালদৰে উতলাও।
উতলাই দিব আকৌ।
দিওঁ, চেনি দি পেলাই ভালকে উটিলাই লওঁ। আৰু মানে গাখীৰতটো বেছি নোখোৱা। শুকাও আৰু। ভালকে মানে গ্ৰেভ। টাইপ বনাওঁ। আৰু মানে পুৰিৰ লগত। খাব কাৰণে বেছি ভাল লাগে।
হয় নেকি?
হয়।
অঁ মই চেৱাইতো ভালে পাওঁ। বেছিকে মই অঁ। আহ চেৱাই মিঠা বস্তুত মই ইমান বেছি ভাল নাপাওঁ। বায়সৰ বাহিৰে মিঠা বস্তু একো ভাল নাপাওঁ আৰু তাৰ পিছত হ'ল।
পাই ভাল পায়?
মই অ মই। তোমাৰ আহ। কি বোলে মই এনে কলো দেখোন মাংস খাইকে বেছি ভাল পাওঁ, আৰু মিঠা বস্তুত তোমাৰ পায়সটো খাইকে বেছিকে ভাল পাওঁ। তুমি অ পায়সটো বনাব জানো এনে। বনাইছো আগতো। অ ইমান ভালকে। নাজানো। তমি পায়ক বনাব। জানানে?
নাই না, পায়সটো ইমান নোৱাৰো মানে।
হয় নেকি?
হয় মোক পায়োখ সিমান ভালো নালাগে। বৰ্ত্তমান।
অ এনে তুমি। আঞ্জাত কি ৰান্ধি বেছি ভাল ব?
মই আঞ্জাত মানে শুকান শুকান চবজি বিলাক ভাজি পেলাই ভাল পাও। মেনেকা মই নে। অ শাক পাচলি এইবিলাক তাৰ পাছত লেচেৰা। এইবিলাক উম ভাজি পেলাই। ভাল লাগে।
শাক পাচলি অ। বেছিক। কি শাক খাই বেছি। তিন পাই।
অ। এও মানে আছে কিছুমান বহুত শাক লাই শাক বিলাক আছে তাৰ এইটো খালে মানে প্ৰটিন আহে। বেছি মানে আৰু। আমাক প্ৰটিনৰ কাৰণে বেছিভাগ হেৰি। শাক পাচলিয়ে খাবা লাগে। এো।
হয় নেকি কি খাকটো বেছি খালে উ ব্ৰত। নাই এইটো গম পোৱা নে।?
নাই কিন্তু ইমান নোৱা নাজানো আৰু শাকৰ বিষয়ে বিকজ মই শাকটো নাখাওেই বেছি। কিমান।
হয় নেকি এনে শাকৰ নাম কেইটা জানেনে? কি লাই শাক আৰু খুতুৰা শাক ডাঠা শাক আৰু মৰা শাক মৰাপাতৰ শাক।
অ নৰসিংহ অ বেছ বহুত। আছে বাতি ইমান নাজানো আৰু। নাম গিলাক গম পালেও মানে চিনি নাপ। সেইটো এইটো শাক মলিগে উম। ভালকে তো লাই শাককে চিনি পাওঁ।
হয় নিকি। আমি আমি কি কোৱা বেছি। প্ৰটিন যেন লাগে তোমাক আমি মাছ মাংস খোৱা বেছি প্ৰটিন য়া শাক পাচলি খোৱা বেছি প্ৰটিন নে তোমাক লাগে আমি চব খাব লাগে যিহেতু আমাৰ প্ৰটিনৰ কাৰণে।
প্ৰটিনৰ কাৰণে প্ৰটিন বিলাক চাই চাই আছে এতিয়া আপোনাৰ আ বহুত হিমোগ্লবিনৰ কাৰণে কণী খাব লাগে গাখীৰ খাব লাগে হয় কি নহয়। কওকচোন আৰু যি। যেনে ভেজিটেৰিয়ান থাকে তেওঁলোকে ঘি খাই শাক পাচলি বেছি। বেছি কৰি খায়। আৰু যোনি আৰু জিম চিম। কৰে তেওঁলোকে কণী খায়। অ কল খাই গাখীৰ খাই এইবিলাক আৰু মানে চব বস্তুতে প্ৰটি। তিন থাক।
অ তুমি ফল মূলৰ ভিতৰত বেছি। কে বি ভাল পোৱা ফলটো কি হয়।
মই ফল মূলৰ ভিতৰত বেছিকে ভাল পাওঁ। পাওঁ উম কল ভাল। পাওঁ। তাৰ অ কলটো বেছিকে ভাল পাওঁ নাৰিকল ভাল নাপাওঁ আম আম ভাল পাওঁ নাৰিকল লেচু। চুম কঁঠাল।
সেইবোৰ ভাল নোপোৱা।
ভাল লাগে এইবিলাক একদম।
অ ভাল লাগে মানে।
ভাল অ খাও। সেইনে আ আৰু কি। হয় হেৰি পাইনাপেল। কি কয় অসমীয়াত আহ।
কি বোলে তোমাৰ অঁ। সমে এইটো পাইনপলক তোমাৰ। তোক কি ক এ মই পাহৰিলো? উ অ কিবা কয়। মই মনত নাই মই জানো কিন্তু মনত হহা নাই। এনে আমি এনেকুৱাকেও নাম। লৈ নাথাকো নহয়। কাৰ মন থ নাই এনে তমি। ফ্ৰুটৰ ভিতৰত বেছিকে খোৱা ফ্ৰুটছটো কি হয়।
মই বেছিকে বেছ। বেছিভাগ মই অ কঁৱলেই খাওঁ মানে। গাখীৰ আৰু ভাত আৰু। কল ভাল লাগে মানে। এ মানে অ ভাতৰ লগত বেছি ভাল লাগে এনে মানে সুধা সুদা ভাত নালাগে।
অ তোমাৰ স্বাস্থ্যছে কি ভাল দেখোন তেনে মলে।
অহ ভালে
অ তোমাৰ স্বাস্থ্যটো ভাল? মোক ক তোমাৰ ধৰা অ মই আম খাইকে বৰ ভাল পাওঁ এতিয়া আমৰ চি যেন হয় এনে মই আম খাইকে বৰ অ আম খাইকে বহুত ভাল পাও আৰু মই আমটো আনি থাকো বাৰু মোক কিয় বা মোক আমটো বৰ ভাল লাগে।
অ এতিয়া আমৰ চিজন চিজন আছে এতিয়া আমো মানে কম দামো কম।
হয় হয় হয় হয় তুমি ঠিকেই কলা দামো কম, মই সিদিনা আনিলো অ ফিফটি কে কেজি দুই কেজি আনিছিলো।
এনেকে আমাৰ আমাৰ ইয়াত তো মানে তিনি কেজি ওৱান হাড্ৰেড কৰি বেছি আছিলে বজাৰত। তিনি কেজি অ এশ টকা।
অ ভালে দেখোন ন এতিয়া আমাৰ চিজেন নহ হয় আৰু আমটো বহুত জেগাত পকিছে আমাৰো গছ আছিলে আমৰ। আহ আমাৰ আমৰ গছটো তোমাৰ এইটো কেৰ্কেটুৱাটো খাই খাই শেষ কৰিলে সেই কাৰণে আমাৰ আম লাগা নাই কিনি খাব লগা হৈছে।
অ আমাৰ আমাৰ গাঁৱতো মানে আম আমৰ গছ আছে মানে কেঁচাত বিৰাট টেঙা পোক কিলে মানে চিনিৰ নিচিনা মিঠা আৰু খাই পেলাই ভাল লাগিছে, হয়। আপুনি আমৰ অ। আমৰ জুচ ভাল অকল আমটো ভাল পায় মানে।
মইটো আমৰ জুচ মানে নেচাৰেল আমৰ জুচ আজিলি
হয় এক্সপেৰিয়েঞ্চো নকৰিব মানে এবাৰ মই বনাইছিলো মানে ইমান ডাৰ্ট হৈ গৈছে মানে। বেছি হেৰি মানে পাতল এ এনেকা লাগিছে কিবা খালো মানে ডিঙিত পুৰা মানে ধৰি লৈ ছে এনেকা হৈছে বেছি মোটা হৈ গৈছিলে।
হয় নেকি? মই যি খাইছো হয়
পাতল কৰি খালে মানে ভাল লাগে বেছি মোটা হৈ গৈছি ছিলে। বেছি আম হৈ গৈছিলে আৰু হয়।
খাওঁতে ভাল লাগিল নে
অঁ অঁ ভাল লাগিছে আইচ ক্ৰীম দিকেও অঁ খাইছিলো মানে আইচ ক্ৰীম অঁ আইচম গাখীৰ অ আইচক্ৰীম বনাইগে নহয় মানে আইচক্ৰীম তাতে দি কেনে চব মিক্স কৰি কে চেক বনাইছিলো মেংগজ
অঁ চেক মেংগ চেক কেনেকুৱা লাগে।
অঁ মান থাৰ্ড ক্লাছ হৈছিলে মানে ইমান ভালো মোৱা নাই অকল অকল আম খালে মানে ভাল লাগিব
অঁ হয় নেকি অঁ মই তেনেকুৱা আজিলৈকে এক্সপেৰিমেন্ট কৰা নাই বাৰু কেতিয়াবা হয় টাইম হলে কৰিম দিয়া এনে মই এনে আমটো আমটো খাইছো আমৰ এনে নহয় ফ্ৰৰ্তি আমৰে যুজ সেইবোৰ খাইছো সেইবোৰত
অঁ অঁ অঁ সেইবোৰৰ মানে তেজ আহে আৰু মিঠা মিঠা লাগে এইটোয়ে ভাল লাগে আৰু এনেকে বনাব বিচাৰিলেও
অঁ সেইটোত মানে অঁ সেইটোত মানে তোমাৰ অৰিজিনেল আম নি দিয়ে নহয়
অ কিবা মানে ফ্লেভাৰ দিয়ে কেমিকেল বিলাক থাকে আৰু
ভিটামিন পোৱা ইমান নোপোৱা আৰু সেইটোত
অঁ হয় হয়
অ দিয়া ঠিক আছে দিয়া আজিৰ কাৰণে থেংক ইউ দিয়া।